হেল্ল'। নমস্কাৰ,
হ
হেল্ল'। হয় শুনা পাইছে নে? হয়, কি কৰিছে? খবৰ-পাতি কেনেকুৱা? াৰ আচ্ছা। ভালে আছে ন? অ' ময়ো বাৰু ভালে আছো। হয়, ভালে হয় খবৰ পাতি হয়। আহ' মানে এই মানে কি অকণমান মানে এই মোৰ মানে গাটো বেয়া হৈ আছে। সেইকাৰণে মানে হয় গাটো অকমান বেয়া হৈ আছে অ হাততে গম পাব মোৰ মানে অ অকমান গাঁৱতো বেয়া হৈ আছে মোৰ। আৰু আহ' আপুনি আহ। হ 'আপুনি এই ম'বাইল যে কিনিলে সেইদিনা এটা যে ফ ফোন যে কিনিলে সেইদিনা সেইদিনা ফোনটো অ আপুনি যে কিনিলে ফাইভ জি ফোন কিনিছিলে নে ফৰ জি?
অ' সেইটো
অহ সেইটো মোৰ ফৰ যি। কম কিনিছে আচ্ছা, আচ্ছা, আচ্ছা আৰু অঁ ম শিকি হয়। সেইটো সেইদিনা যে মোক সুধিলে মানে ফাইভ জি লম নে। ফ'ৰ জি ল'ম মইতো ক'লোঁ আপোনাক বাৰু ফাইভ জি লওক। কাৰণ এতিয়া তো হয় এতিয়ো চব ইন্টাৰনেট এতিয়া ফ ফাইভ জিতে চলে ফাষ্ট।
হয়। আৰু আপুনিতটো কবই দিচোন দে আ। আপুনিতটো দোকানই হয়। নহয় আপুনিতো কোৱাটো ক'বই ল বুলি। কিন্তু, আমাৰ
নহয় বাৰু, ফাইভ জি আৰু ফৰ জি আজিকালি মানে একে দাম হৈছে। তেতিয়াাহ'লে মানে ফাই হয় মইয়ো মানে তেতিয়া আপোনাক ক'লো আৰু পিছত আপুনি ফোন নকৰিলে বাৰু, মোক মানে তেতিয়া ফোন কৰিলে মই কৈ দিব পাৰিলো। আপোনাক।
হয়, হয়, মই হয় মই তাৰমানে নাজানিলো।
অ'আচ্ছা।
আপুনি পিছত ললে মোক কৈ দিব। মই হেৰিতে ললো, এই কি বুলি কয় চেমচং যে কয়। সেই ললো অ চামচং টো ললো। আৰু আইফোনটো ল'ম মই, দুই হাজাৰ। অলপমান দেৰি হ'ব। দুইদিন মান পিছত মই আইফোন এটা ল'ম।
আচ্ছা, আচ্ছা।
উফ আইফোনটা ল'লে তাৰমানানে অলপ মই চচিয়েল মিডিয়াত কাম কৰো ইউটিউবত আৰু ইন। তাত এক্টিভ থাকোঁ সেইকাৰণে মোক লগা লগা হৈছে। আৰু মই অলপ। সমাজত মোৰ অলপ নাম আছে তাৰমানানে সেইটো কাৰণে অ বহুতে। চিনি পাই ভাল ফটো বিচাৰে। তেনেকুৱা মই দুই এখন।
টো শুনা পাইছে নে?
হয় হয় পাইছো
বেলেগ মাত শুনা পাইছে।
হয় হয় নাই নাই বেলেগ মাত। পোৱা নাই বেলেগ মাত শুনা পালে ক'লোৱে হয় মই।
হয় হয় হয় অ হয় কি কৰি আছিল আপুনি আইফোন ল'ব আপোনাৰ।
অ আইফোন ল'ম। কিন্তু আপুনিয়ে চাই দিব লাগিব কিন্তু আপোনাক দোকানৰ পৰা লম হয়। মোৰ বিশেষ জ্ঞান নাই এই ফোনৰ বিষয়ে।
যেতিয়া লয় আহিব আপুনি মই ভাল চাই আপোনাক। আপোনাৰ যিটো বাজেট থাকিব সেই হিচাপে আপোনাক মই। যিকোনো এটা আপোনাক মই।
আৰু আজ আজিকালি চিম কাৰ্ড থাকে নেকি ফোনত।
অ চিম কাৰ্ড থাকে এতিয়া ই চিম হৈ গৈছে এতিয়া চিম কাৰ্ড নাথাকে। চিম এতিয়া নহলেও। আপুনি ডাইৰেক্ট মানে আপুনি এতিয়া মানে। চিম নভৰাকে। ভিতৰত ফোনৰ ভিতৰত আপুনি এতিয়া মানে। হয় নেটৱৰ্ক পাব।
ন চিম নভৰ নেটৱৰ্ক পাম নেকি?
হয় হয় সেইটো ই চিম হয় সেই পদ্ধতি। টো সেইটো হ'ল কেইবছৰ মান ওলাইছে।
চিম নভৰুৱাকে কৈছা। কেনেকে সম্ভৱ এইটো।
এইটো ই চিম বুলি কয় আপুনি যেনেকুৱা ৱাই ফাই কানেকচন লয় ন
হয় তেতিয়াহ'লে হয় আইফোনতে হয় নেকি এইটো
হয়, হয়, হয়, হয় আপোনাৰ ফোনৰ মডেল লগ এইটো মানে ৰেজিষ্টাৰ কৰা হ'ব ই চিমৰ ৱেবচাইটত। তাৰ পাছত কম্পেনী আহোঁ খি চিমএইবাৰ পদটো পচন্দ কৰিব সেই পচন্দ কৰা নাম্বাৰ মতে আপোনাক চিম দি দিব আৰু আপোনাৰ যিটো ফোনৰ ফোন মানে এটা ইউনিক নাম্বাৰ থাকে তাতে সংখ্যা থাকে যাতে ইউনিক সংখ্যা এটা মানে এটা সেই সংখ্যাটোৰ লগত আপোনাৰ ফোনৰ মোবাইলৰ যি টো নাম্বাৰ থাকিব সেইটোৰ লগত মানে চিংক্ৰনাইজ কৰা থাকিব আৰু ৰেজিষ্টাৰ কৰা থাকিব
হয় তাৰ মানে আমি চিম এখন নভৰালেও হ'ব।
হয় আপুনি চিম নভৰ চিম নভৰাকে আইফোনত। আহ মানে এপেলৰ আইফোনত আপুনি মানে কথা কব পাৰি।
হয় এই যে হয় হয় এই যে আইফোন বিলাক ললে লৈ আছে সেইবিলাকত চিম নাই নেকি বাৰু
আহ কি সুধিলে
এই যে আইফোন বিলাক যে চল চলি আছে সেইবিলাকৰ চিম নাই নেকি!
উম!
পৰুৱা
অঁ কিছুমান আছে যিবোৰ মানে পুৰণা মডেল আছে--! পুৰণা মানে ধৰক আগৰ এতিয়া যিবোৰ নতুন আহিছে ধৰক অঁ টুথাউজেনদ দুহেজাৰ বাইচ্। একৈছ বাইছৰ পৰা যিবোৰ মানে ধৰক মডেল আহিছে সেইবোৰত মানে আপোনাৰ সেইবোৰ ফনৰ আপোনাৰ ই চিমেই হয়
ই চিম হয় ন মই জনা নাছিলো তাৰমানে চিম চিম দৰকাৰ বুলি ভাবিছিলোঁ।
হয় এতিয়া চাওঁক আহঁ। টেকনলজি এতিয়া যিমান আগবাঢ়িব। এই হিচাপেইতো ব বস্তুববোৰ মানে পৰিৱৰ্তন হৈ থাকে ন।
পৰিৱৰ্তন হৈ থাকে অঁ হয় হয় আৰু নজনা কথাতটো জানিলো ধন্যবাদ জনালো আপোনাক।
হয় মই গম পাওঁ সেইকাৰণে কলো আপুনি মোৰ দোকানত আহিব। আপোনাক! ভ মই অঁ বুজাই দিম আপুনি তাৰ পিছত যিটো পছন্দ হয় আপোনাৰ। সেইটো লৈ যাব।
কেমেৰাৰ বিষয়ে জানিম নেকি অঁ এনড্ৰইড কি মোবাইলৰ কেমেৰাটো মানে ভাল। আইফোনৰ লগত টক্কৰ দিব পৰা।
অঁ কি ক কি সুধিলে?
হয় হাঁ। আইফন হয়। আইফণৰ দৰে মানে কেমেৰা টো ভাল কি মোবাইলৰ আপুনি কওঁক। ক'ব পাৰিব নেকি!
আইফোনৰ দৰে আপুনি ল'ব পাৰিব অঁ অলপ দাম হ'ব। ফোন হ'ব মানে সেইটো অলপ দাম হ'ব। মবাইল ৰ সেই ফোনটো দাম হ'ব। হয় আপোনাৰ উমম ধৰক চল্লিশ হাজাৰ পঞ্চাশ হাজাৰ এনেকুৱা মানে দামৰ ফোন এটা ল'লে আপুনি আইফোনৰ দৰে কেমেৰা পাব মানে এনড্ৰইডৰ ভিতৰৰ কথা কৈছোঁ আহ চেমচং আছে চেমচঙৰ গেলেক্সি অ মডেলবিলাকৰ ফোনবিলাকৰ কেমেৰা বহুত ভাল অপৰ আছে
হয়
মানে সেইটো বিশেষভাৱে কেমেৰাটো মানে, অহ আপোনাৰ তাতে কেমেৰাৰ লেন্সৰ বিশেষ মানে লেন্স থাকে তাতে অপ' কেমেৰা সেইটো কেমেৰাৰ কাৰণে অপৰ মোবাইলটো জনা যায় যে কেমেৰাৰ চুপিৰিয়েৰ কেমেৰা থাকে তাত মানে যি কোনো মানে একদম আপুনি আইফোনত কেও বে তাৰ মানে ভাল দুগুণ অ আপুনি ফটো ল'ব পাৰিব
ফটো ল'ব পাৰিম
হয়
অঁ ফটো ল'ব পাৰিম আৰু মই কি কি মোবাইল আগতে লৈছিলোঁ সেই বিষয়ে ক'ম নেকি
হয় হয় আপুনি, ক'ব খুজিলে ক'ব পাৰে বাৰু।
ত আ মই দুই হেজাৰ এঘাৰ চনত মোৰ নকিয়া‌ আছিলে
হয়।
তাৰপিছত বাৰ চনত মই চেমচং লৈছিলোঁ। এই যে চুইচ টিপা সেই টো তাৰপিছত তেৰ চনত মই আৰু নকিয়া এটা লৈছিলো স্কিন টাচৰ।
আচ্ছা আচ্ছা।
মই এটা এনড্ৰইড ল'লোঁ,
হয়।
হয় তেনেকে মানে আজি মই এনড্ৰইডে ব্যৱহাৰ কৰিছোঁ। এতিয়া মই লাভাটোও লৈ পাইছোঁ কেনেকুৱা লাগে, আহ উম লা ভা লৈ পাইছোঁ আৰু আহ বৰ্ত বৰ্তমান মই কোম্পানী ব্যৱহাৰ কৰি আছোঁ ইনফিনিক্স কোম্পানী ব্যৱহাৰ কৰি আছোঁ। ইনফিনিক্স টো মই ব বহুতেই ভাল পাইছোঁ আৰু ভৱিষ্যতে মই ইনফিনিক্সটোৱে ল'ম বুলি ভাবিছোঁ।
আচ্ছা আইফোন নলয়
আইফোন আইফনো ভাবিছোঁ দুয়োটাই লাগিব তাৰ মানে সেই মোৰ মবাইলতে গোটেইখিনি অফিচৰ কাম কৰা হয় কাৰণে কাৰণে মই দু টা মোবাইল এটা হ'ল মোৰ ইউটিউব ভ্লগাৰ কাৰণে আৰু এটা হ'ল মোৰ অফিচৰ কাৰণে লোৱা হ'ব দুটা ইমানে লোৱা হ'ব। হয় বেলেগ বেলেগ কৰি ৰাখিম হয় হয় বে বেলেগ বেলেগ কাৰণৰ ক্ষেত্ৰত মই ব্যৱহাৰ কৰিম আৰু চিম মানে
আপুনি মানে ব্যৱসায়
হয় ব্যৱসায় ক্ষেত্ৰত। আৰু এটা এই দুখনে মই ৰাখিম বুলি ভাবিছো।
উম হম হম ভালে ভাবিছে যিটো ভাবিছে। তেতিয় হ'লে আপুনি যেতিয়া ল'ব আপ। আপনি মোক ফোন কৰি মোক এবাৰ দোকানত এবাৰ আহি যাব।
আপোনাৰ দোকানটোৰ নাম কি আছিলে?
মোৰ দোকানটোৰ নাম? মোৰ দোকানটোৰ নাম অল।